কোৱা
কি কৰি আছা?
এয়া এনে, গেম খেলি আছোঁ অলপ আৰু, কি কৰিছা?
মই এনেই এই কিবা এটা বনাই লৈছোঁ খাবলে হা?
কি বনাইছা?
যিটো আমি সাধাৰণতে খাওঁ
অঔ হয় নি
খানা আন বা ভাত
ভাল হব।
ভাত পানী লগৰ নিচিনাই আৰু
ঠিকে আছে
ভাত পানীৰ লগতে।
ভোক চোক লগা নাই নেকি? ইমান দেৰিলৈকে একো খোৱা নাই।
নাই চাহ কাপ খালো বিস্ বিস্কুট এপেকেট খাব - খালোঁহে আৰু সুব নাই ন এই অকলে মিলিলে এইবিলাক মানে আজি দেৰিকে উঠিলো যে
অহ
তাৰপিছত দেৰিকে বনাবলৈ মন ন গলো বাচন ধুই পেলাই
অ
সেইকাৰণে তুমি কিমান টাইমত খালা।
মই ঘৰতে আছো ন মই এঘাৰটামানতে খালো ভাত
তাৰ চাগে এতিয়া গধূলি সময়ত চাহ খোৱাটো হ'ব এতিয়া
দাইক ভাতে খামা ওলাই মেলিও যোৱা নাই ইমান গৰ বনাইম ঘৰতে আছো বা ওলাই গলে বাক গৈছো গৈছো কালি আহিছোঁ এ তাৰপৰা।
তাতে আছিলাগে নেকি
তাতে আছিলো এ মানে কি ওলাই গলে ন। ফুৰিবলৈ ফুৰিবলৈ যোৱা নহয়, গম পোৱাই ন, কেলে লৈ যোৱা হয়? সেইকাৰণে, ওলাই যাবলৈ সেইকাৰণে, ওলাই যাবলৈ মন
আৰু পইচা-পাতি নাথাকিলে ওলাই গৈ ভাল নালাগে।
পইচা কেইটা খৰচ হয়, দৰকাৰী কামতো খৰচ হয়, এইবোৰ ইয়াত ওলাই যাবলৈ জেগাই নাই ন। তুমি গুৱাহতিীত তুমি জলৈ-তলৈ যাব ইয়াত যে যাবলৈ জেগাই নাই। একেটা একেগিটা জেগা লৈকে কিমান গৈ থাকিম আৰু।
তোমাৰ ৰুমত ছোৱালীজনী আহিছে।
থাকিব নেকি?
জানো, চিত মানে, আজি আহিছে নেকি! একেবাৰে।
এ মন, থাকা তুমি আৰু এতিয়া।
কথা পাতি আছে।
ঠিকে আছে। নামটো সুধিবা আকৌ?
নালাগে নালাগে।
নামতো সুধিবা এনেকেই চিনাকি হ'বা।
এ, হিন্দীত। পাতি আছে।
উম। ৰুমতো পচন্দ কৰিছে নে?
পচন্দ, কৰিছে চাগে!
উম।
কি কৰি আছা এতিয়া?
এনে কৈছো ন, বিচনাতে পৰি পেলাই, গেম খেলি আছিলো অলপ।
তাকে। লগৰজনে ফোন কৰিছা নাই?
লগৰকেইটালে ফোন কৰি আছো বাৰু।
তোমাৰ মাদুলিকেইটা
আছে, আছে। চবৰ লগতে কানেকচন আছে বাৰু।
আছে নেকি কানেকচন?
ফোন, ফোনটো এ ডেইলি নহ'লেও, ডেইলি নহ'লেও, আহ কৰা, ডেইলি নহলেও, কৰা হয় আৰু।
ল'ৰা, তোৰ ভাগৰ কি প্ৰেম লাগিছে নেকি গাত?
কাৰ কাৰ?
বগাকে, ল'ৰাটো যে, চুলি কেকুৱা।
অ', কাৰ কথা কৈছা?
ক্ষীণকে যে,
ক্ষীণকে আৰু অ' মোৰ নে?
নহয়, নহয়। বগাকে, তোমাতকে অকমান বগা।
কাৰ কথা কৈছা মই ধৰিব পৰা নাই নহয়!
এই ৰুদ্ৰাক্সত যে থাকে।
অ' অ' অ' লাগিছে লাগিছে।
হা! প্ৰেমৰ বতাহ লাগিছে হপাই।
কেলে?
নাই আজিকালি দেখি থাকো, আগতে নেদেখো যে!
অ' নাজানো আৰু দেই। তাৰ আজিকালি খবৰ-খাতি নাই।
ক'বাও,
কম, কম কম বাৰু। ফোন তাক ক'ম বাৰু ৰ'বা।
পাঞ্জালে কৈছে এনেকে,
উম কম কম।
উম বৌখন,
বৰুষণ এৰিলে বৰুষণ নাই। ৰুমৰ কাষতে কোনো নাই নেকি তোমালোকৰ?
কোনো নাইয়ে, এই ছোৱালীজনী আহিছে তাই কথা পাতি আছে ডাঙৰ ডাঙৰকে মালিকৰ লগত। হিন্দীত।
উম যিটোডালৰ
হ
কালগত পালে মালিক লগত?
ডাঙৰ জনৰ লগত।
উম অকলে গলা এতিয়া তুমি?
তাকেহে কি কৰিবা আৱ।
ঠিকে আছে, তুমিও আহিবাচোন দুদিনৰ পিছত।
মই যামেই আৰু মই বেছি দিন থাকিব নোৱাৰিম চাগে, আমনি লাগিছে গম পাৱ নাপাৱ, অকলে অকলে লগ ৰ এটা থকা হ'লেও বেলেগ কথা।
লাগে লাগে ধেট আমনি লাগে অ।
এতিয়া আমাৰ দীঘলকে ল'ৰাটো গুচি গ'লগে।
অ হ আহিব আহিব আহ আহিবলগীয়া হ'ল আৰু।
অৱস্থা বেয়া নহয়।
কিয়?
বেচেয়া। এমাহ মান মে, মেডিকেলতে থাকিলে।
উম।
গ'ল। পঞ্চাছ হাজাৰমান টকা গৈছে। পঞ্চাছ হাজাৰ, শাঠি হাজাৰ মান টকা গৈ ছে।
এতিয়া কত আছে সি?
এতিয়া ঘৰলে গ'লগে কালি।
এক্সাম?
পৰীক্ষা দিব নোৱাৰিলে নহয়।
পৰীক্ষা দিব নোৱাৰি নেকি?
পাৰিলে তাৰ মানে মানে হেৰি হ'ল তোমাৰ গোটেই পেটত ঘাঁহ হৈ গ'ল।
উম উম কৈছিলা কৈছিলা।
জানে মোয়ো দিয়াগে এইটা কম চানো ভাল হৈছে, এনেও বেয়াই হ'ব এইকেইটা। বেয়াই হৈছে মানে লাগিবই।
একো নাই দিব লাগে দি দিয়া। পালা যে এইটো
তাকে আমাৰ হেৰিয়ৰ, এইটো যে হোল্লা বাইদেউ ভাগৰ যে যিটো বিষয় মানে সেইটোতো একদম লাগিব।
উম।
মই তিনি নম্বৰ কৰী থৈ আহিছোঁ গম পোৱা নাই?
তেনেই কৈছা অকল। এ ধৰি--গোটাই ধৰা সেইটো কাৰণে তেতিয়া হ'লে।
বাকী সাতটা ভুল মানে, কৰি ওলাই আহিছো অকল মানে সেই এক নম্বৰকেইটাই।
উম।
কিন্তু, ওলাই আহি পেলাই গম পাইছো। যি সাতটা কৰি থৈ আহিছোঁ এই যিকেইটা ভুল বাকী তিনটাহে শুদ্ধ।
উম।
তাৰ পিছত মই গম পাইছো আৰু গোটাব হ'ল আৰু ৰুণলে।
হ'ল-হ'ল।
এ এন আৰ আই পৰীক্ষা দিয়ে আহি পেলাই শুনা আকৌ, এ পৰীক্ষা দি পেলাই আহি পেলাই টেবুল খন বোলো বহুত লেতেৰা হৈছে চফা কৰো।
অহ।
টেবুল চফা কৰে নে এম আই কিতাপ
মই যে দি থোৱা সেই খন। এইখন মই কৈছো ন এইখন থাক কেলেও পঢ়িব নোৱাৰে সেইখনৰ পৰা।
অহ মেলিয়ে নাচালো আজিলৈকে ভিতৰতনো কি আ গম পোৱা নাই বাহিৰতয়ে যি দেখিছো।
সেইখন নামত আৰু কিতাপ।
তাকে, বিতুনহতৰ ঘৰৰ ফালে আহিছে নাই?
নাই-নাই সেইফালে যোৱাই নাই, মই কৈছো নহয় নাৰায়নপুৰ ফালে যোৱা নাই। সেই ঘৰলে আহোতে যি ক্ৰচ কৰি আহিলো, আহিলো আৰু।
আহিবা এদিন আমাৰ ঘৰৰ ফালে।
অহ, থাকিলে যাম বাৰু ৰবা। মই পৰীক্ষালৈ অলপ অকণো পঢ়া হোৱাই নাই নহয়।
পাঁচ তাৰিখে মাতিম চাগে আহিবা পা তাৰিখে আমাৰ ঘৰত, ডাঙৰকৈ মানে নাম আছে ভণ্টিভাগৰ বাৰ্থডে'।
অহ।
যদি পাৰা আহিবা।
যদি-যদি পাৰো যাম বাৰু, মই অলপ পঢ়াই নাই। কোনো পৰীক্ষা নাই সদায় কাইলৈ বহিম সদায় কাইলৈ-সদায় কাইলৈ।
হেহ এ এতিয়া পঢ়িবলৈ মন যেতিয়া আহ কলেজৰ ফালৰ পৰা সময়তটো মানে তাৰিখটো দিব তেতিয়াও তোমাৰ পঢ়িবলৈ মন নাযাব এই এ পৰীক্ষালৈ তিনি চাৰি দিন আগতে অকনমান পঢ়িবলৈ মন যাব কিন্তু সেইকেইদিনো পঢ়া নহব। আগদিন আহেজি পঢ়া হব।
আগদিনাখনে যি পঢ়া হয় আৰু।
তুমি আগদিনাও-আগদিনা পঢ়িম বুলি উলিয়াবা, খুব বেছি
উম।
কেইটামান প্ৰেগাপ পঢ়িবা। এটামান বিষয় পঢ়িবা সেইটো আমনি লাগে কাইলে পঢ়িম দে আজি বাদ দে আৰু
আৰু তুমি চাবা না তুমি এ পৰীক্ষাৰ আগত তুমি যিকিটা চাবা ন সেইকেইটা আহিবৈ।
হয়
তুমি যিকেইটা লৰা লৰিকে চাবা ন বোলে এইতটো নাহে চাগে ওপৰৰ পৰা এনে চাবাগৈ তাত পৰীক্ষাৰ আগত সোমোৱাৰ আগে -আগে সেইটোৱেই আহিব
এ তাহে কেতিয়াবা এনেকুৱা হয় নাই যে এই পঢ়ি গলো মই এইটো কেলে ভাল কাম মুস্থ কৰিলো দুবাৰ দিবা মুখস্থ কৰিলো এতিয়া মনতো থাকিলে এতিয়াতে পাহৰি থাকিলো কি হ'ব এতিয়া কি হ'ব এতিয়া। তিয়া মানে।
প্ৰথম শাৰী টো মনত।
আহ মোৰ আকৌ মাজডোখৰ মানে তাই প্ৰথমৰ আৰম্ভণি কনে পাহৰি থাকোঁ। প্ৰথমক মত থাকিলে পিছৰক পাহৰি থাকো।
আহ আৰু- আৰু যিটো কওঁ এই এইটো ইছ। কাইলৈ চাম কাইলৈ চাম বুলি থৈ দিম নহয়। কাইলৈ চোৱা নহয় পৰহিলে চোৱা। চোৱা নহয় য'ত একজামত পৰীক্ষাত সেইটোকে আহে।
ঐ এইবাৰ বহুত টান কৰিছে গম পোৱা নোপোৱা।
বহুত টান কৰি যাবা।
মানে বহুত তাৰ মানে কি জানোনে গোটেই চিচি কেমেৰাখিনি মানে সেইখিনিও মুখৰ আগত। এক্সটাৰ্নেল বহি থাকে নহয়। তোমাক কোনোবাই বোলে কাৰোবাৰ পৰা চাই লিখিছে। কোনোবাই বোলে নকল উলিয়াইছে। কোনোবাই বোলে মোবাইল উলিয়াইছে আছে। ডাইৰেক্ট গই ধৰিহে লয় এক্সটাৰনেলটোৱ মানে। কাকো একো মাত বোলেও নকয় ডাইৰেক্ট যাব মানে।
ধ।
মানে এ কৈছে আমাক মাষ্টৰনী এজনীয়ে তহঁতিবলৈ বোলে অকণমান যদি মানে, মানে বেলেগ টাইপৰ আচৰণ কৰ মানে। তেতিয়াহলে। সেইটো ল'ৰা ছোৱালীকে বোলে, হেৰিখনত উলিয়াই পেলাই আকৌ বোলে। তাকে বোলে, চাই থাকিব বোলে। এই।
ধৰ ধৰা এয়া বহুত বহুত কাঢ়াকৰিছে।
এইবাৰ বহুত ধৰিছে মোৰ মই যিমানখিনি দিলো ৰেগুলাৰ এটা এটা মানে সদায় এটা এটা ত।
উম উম উম। আৰু এবাৰ দেখিছে নাই এইবাৰ চি ৱান চিটোত কাকোৱয়ে দিয়া নাই।
কেলে বাও।
এ তাত অলপ আৰ বপ্তা মানে কি বওত, কি কম এতিয়া।
এই ডাঙৰ যে হলটো মানে ৰুমটো।
অ সি আমাৰ খিনিক দিয়া নাই বা বেলেগক দিচেবোলো, আমাক দিয়া নাই বু।
এই ফাচ চেমৰ খিনি দিছে, যিখিনি নতুন। আমও নাই দিয়া নহয় চি ওৱান চি টো আমাৰ সেইয়ত দি। দিছে তোমাৰ, বি পাঁচশ ওঠৰ।
আ ফান, নতুন খিনিয়েনো কি জানে নু নতুন খিনিয়ে প্ৰথম গৈ অলপ আও ভাৱে বুজি নাপায়।
সিহঁতি ভয়ে খাই থাকে।
ভয়ে খাইতে, ভয় হৈ তাত গৈ সিহঁতে কি কৰিব। বেলেগৰ পৰা চাবলৈতো বাদ দিয়া ইতে নিজে কৰিবলৈ ভয় খাই থাকে।
এই প্ৰথম ফা প্ৰথম যেতিয়া পৰীক্ষা দিবলৈ গৈছিল প্ৰথম দিনা আগদিনা কেনকা ভয় লাগিছে মোৰ। কি হ'ব একো নাজানো, ইংলিছ একো নাজানো মই। কি হ'ব এতিয়া?
বেলেগ গিতাত তুমি সোমাবলেও চি ৱান চিটোত তুমি প্ৰথম যদি কল মানে পঢ়িব গৈছা তেতিলে প্ৰথমে তুমি জীৱনত একজাম দিবই যাবা। তাৰবাহিৰে বেলেগতো গৈয়ে নাই পোৱা। গৈ কেনেকুৱা লাগে ভাবা, প্ৰথম গৈছা জীৱনত।
এই সোমাই যাওতেনে যে মোৰ বিশ্বাস কৰা মনত আছে এতিয়াও মই সোমাই যাম নে গাল, মুখ, কাণ গোটেই ৰঙা হৈ ভমভম ভম ভম কৰি আহিছে।
আমাৰো আমাৰো। ধৰিল প্ৰথম কঁপি গৈছে, কঁপি যাই বুকু চুকু।
হে, তাকে ভয় লাগে কিন্তু দে আৰু তাতে বিশেষকে বহি হলেও আমি ইমান এটা ভয় নাখাওঁ কম্পিউটাৰ বুলি কৈ দিয়ে যে।
সেইতোৱে টো।
পৰীক্ষাটো বহি হলে বেলেগ কথা, এই সেইটোত হ'লে মানে দিগদাৰ হয়। মই আমিতো জন্ম পৰা আজিলৈকে বহিতে পৰীক্ষা দি অহা মানুহ।
কিন্তু সেটো বহীত ধৰিলে বেছি বেয়া হে মানে আখৰ পাতিৰ পৰা ধৰি চব খেলি-মেলি হলে কটা হেৰি হয় ইয়াততো কটা চিঙ হেৰি নহয় ন।
এ' আজিকালি তোমাৰ হেৰি কৰি দিলে নহয় গম পোৱা, নোপোৱা।
অ'।
এই যে তুমি যে লিখিলা যে তোমাৰ যেনিবা ভুল অ এ শব্দটো যেনিবা ভুল হৈছে।
অ'।
সেইটো তোমাৰ ৰঙাকৈ দেখাই দিব কিন্তু আগতে যে সেই ভুলটো যে এনেকৈ ড হেৰি কৰি দিলে যে মানে তোমাৰ শুদ্ধটো যে দেখাই দিয়ে যে।
এ কিছুমানত পাৰি, কিছুমানত নোৱাৰি।
কিছুমানৰ নাই মানে আজিকালি ক'তোৱে নাই।
পাই পাই কিছুমানত পায়। মোৰ আগত থকাতে মই দেউতায়ে আগত থকাটো চেঞ্জ কৰিছোঁ। তেনেকে কিন্তু মোৰতো পোৱা নাই, মোৰতো দেখুৱাই দিছে ৰঙাকে, কিন্তু মই পোৱা নাই।
সেইটো বেয়া কৰিলে, মই যিমান কেইটা পৰীক্ষা দিলো এটাতটো নাপালোঁ নহয়।
আৰু কিছুমানত কোনবাএটাত কোনবাএটাত টিপিলে ওপৰত শুদ্ধতো ওলাই থাকিব। কিন্ত টিপি পেলাই বহাব নোৱাৰি। কিছুমানে যে ডাইৰেক্ট শুদ্ধতো টিপি দিয়ে, সেইটোৱে আহি যাব ডাইৰেক্ট।
অ' মোৰো‍ঁ তেনেকুৱা, প্ৰথম বাৰ পৰীক্ষা দিওতে মই তেনেকে
অ', আৰু এইবাৰ আগতে নেটৱৰ্ক নাথাকে আজিকালি নেট টো অন নাথাকে।
অ'হ।
আৰু আগতে এইবোৰ নাছিলে ন' প্ৰথম, তোমা, তোমালোক যেতিয়া গৈছা ন, তাৰ আগত এইবোৰ নাছিলে নহয় এ
তাৰ আগত বহি যাবা নেকি?
বহি নহয়
তাতে হয় মানে, কিন্তু তেওঁ মানে
তোমাৰ হেৰিয়ত হয়, আগফালে হেৰি নাছিলে ন? এইবিলাক চবতে খুব বেছি অ' আগৰ এখন কিবা এখন যে দি থয় যে, বক্স অ'সেইটো মানে চবতে নাছিল। ছিলে কোনোবা দুটামানতহে আছিলে এনেকুৱা মানে
অ'!
চবতে কৰি দিলে দেখিছা নাই। অক